হেল্ল',
অ', ক'ত আছ?
এই ঘৰতে আছোঁ।
ঘৰতে আছ, কি কৰিছ?
অ', এ বাহিৰতে এনেই খোজ কাঢ়ি আছোঁ, বাহিৰতে এনে খোজকাঢ়ি আছোঁ।
উম্, বতাহ মাৰি আছে নে! বতাহ মাৰি আছে নেকি?
অ', বতাহ মাৰি আছে, ধুনীয়া মানে অ', খালোঁ।
তই ভাত বনোৱা নাই, অ'। অ', এ পঢ়ি আছে।
অ', তাই নাই পঢ়া, তাই গাটো বেয়া। গাটো বেয়া যে, শুই আছে।
অ',
মই সেয়া বাহিৰতে আছোঁ, ভিতৰত
উম্, মই এই ফিল্ডত খোজ কাঢ়ি আহিলোঁ গৈ অলপমান। ত, আমাৰ সেইয়া ফিল্ডখন।
অ', আপোনালোকৰ সেইয়াত ওচৰতে আছে যে, ভাল।
অ', তাৰ বল খেলি থাকে, অলপমান দেৰিকে যাব লাগে। সোনকালে গ'লে বল খেলি থাকে যে।
অ',
তাৰ পাছত সেইয়া, পাঁচটা পঞ্চল্লিশ মানত গ'লো। খোজ কাঢ়িবলৈ, খোজকাঢ়ি পেলাই আধা ঘন্টা পঞ্চ মিনিট খোজ কাঢ়িলো, আহি লৈ পেলাই এতিয়া ভৰি-হাত ধুই চাকি-তাকি জ্বলাই, সেইয়া। টিভিত চিৰিয়েল এখন চাই আছিলোঁ।
অ', আমাৰ এইয়া ওচৰত হেৰি নাই যে, তেনেকুৱা খোজ কাঢ়িব তাৰপা, সেইটো কাৰণে ঘৰতে কাঢ়ি থাকোঁ আৰু।
অ', শিল হ'লে ভাল লাগে ন', খোজকাঢ়ি।
অ', তেনে হেয়া শিল থাকিলে ভাল, খোজ কাঢ়িব যাব।
উম্,
আপোনালোকৰ ওচৰতে আছে যে, ভালেই।
অ' ওচৰতে, হেই ৰাতিপুৱা উঠি পেলাই যাব নোৱাৰোঁ যে, ভাতিবেলাহে যাওঁ, ৰাতিপুৱা উঠি আকৌ কাম বন কৰোঁ মানে দেৰিয়ে হয়। উঠাও দেৰি হয়। উঠাও দেৰি হয়।
অ' আৰু কোনোবা যায়নে লগত?
উম ধেৰ মানুহ যায় নহয় আমাৰ ওচৰৰ মানুহ যায় এয়া। ওচৰখিনি যায় এ সৰু ল'ৰা-ছোৱালীও লৈ যায় তাত দৌৰাই লৈ ফুৰে।
অ' অ' অ' ভালে হৈছে দিয়ক। আমাৰ তেনেকুৱা থাকা হয় আমাৰ এইক ময়ো এনেকে অকমান দৌৰাব কৰিব পাৰিলো হয়
আমাৰ ভন্টিজনী আমাৰ ওচৰত থকা ভন্টিজনী ছোৱালী দুজনী ছোৱালী এজনী ল'ৰা এটা আছে নহয় সিহঁতৰ গিতাকো লৈ যায় ফুৰাবলৈ।
অ' এইয়া হেৰি সেদিনাখন যে দেখি অ সেদিনাখন যে দেখি অ' ল'ৰা-ছোৱালী দু অ' আছে অ দুটা আৰু
উম।
অ' অ'
সেইটো তাৰ দৌৰি ফুৰে গৈ তাত আৰু বেলেগ মানুহো লৈ আহে। ধেৰ ল'ৰা-ছোৱালী লৈ আহে।
অ' অ' অ'
বৰ খেলি থকা। সময়ত নাহে আৰু তাৰপৰা অলপমান ছটামান বজাত বল খেলে নহয়!
অঁ
তাৰপিছত সেই ল'ৰা-ছোৱালী সোপাৰ মাজত এৰি দিয়ে তাত কেৰাতি শিকা নহয় সিহঁতে সৰু পোৱালি কিছুমানে কেৰাতি শিক শিকাই থাকে। কি আকৌ কিছুমানক বল খেল শিকাই থাকে। একে তিনটা চাৰি পাঁচটা মান আছে পাৰ্টি।
অ' অ'
সৰু পা, সিহঁতক সৰু পা সৰুকেইটা সৰু লগত। দিয়ে ডাঙৰ কেইটা ডাঙৰ লগত দিয়ে। তেনেকে এ অ এজন মাষ্ট আছে। অ' শিকাই থাকে। আকৌ ভুল কৰিলে সিহঁতক মাৰেও। উম আকৌ কেৰাতি শিকাই। কেৰাতি টোওঁ হেক কেইবাটাও পাৰ দিয়া আৰু চাৰিটা পাঁচটা মান ডাঙৰৰ পা সৰু লৈকে। তেনেকে শিকাই থাকে।
অ আমাৰ ইয়াত বুলো তেনেকুৱা থাকা হয়। আমাৰ সিটো শিকিব পাৰিলে
অ' পাৰলে হয়। আজিকালি লাগে ন' ল'ৰা-ছোৱালী চবকে সেইটো? উম
ভাতিবেলা টাইমটো এনে থাকে। তেতিয়া অলপ শিকিব পাৰিলে হয়।
উম অকন তেনেকে হেৰি কৰিলে ধৰি ল' ক'বাত কিবা এটা ঘপকে হৈ গ'ল ন? তেতিয়াে সিহঁতে ভয়ত নকৰে আউ মাইব কইব কাৰণেও।
অ সেইয়াই, সেইটো এইবিলাক লাগেই যেনিবা। আমাৰ এডোখৰ ঠাইত সেইবিলাক ইমান মানে সেইটো হেৰি নাই।
উম, আমাৰ ইয়াত বহুত ঠাইতে শিকাই।
অ' আমাৰ ওচৰৰ মানুহে বেলেগত নিয়ে শিকা মানে দূৰ জেগাত এতিয়া মই আকৌ নিব নোৱাৰো নহয় ইমান
উম, উম তই অকলশৰেনো কিমান নিবি।
অ' ওচৰতে হ'লে ভাল আৰ
উম, তাৰপিছত টিউচন-চিউচন দিছ ছোৱালীজনীক?
টিউচন আ টিউচনটো নাই দিয়া দিম সে আৰু।
এ গৰম বন্ধ পিছৰ পৰাহে দিম আ উম।
গৰম বন্ধতো যাই লওক বোলো তাৰপা দিম আ বছৰেকীয়া পৰীক্ষা আগে, আগে। অলপ দিন দিব লাগিব।
অ'ভাত দেৰিকে বনাও আওঁ?
অ' ভাত- ছাত বনামগৈ আৰু এতিয়া হেৰিটামান বজাত যাম আ চাৰে নটামান বজাত বনামগে আৰু।
উম, তাত দেৰিলৈকে থাকে।
অ' থাকে।
অ' অ' স্কুলৰ পৰা আহি খাই বৈ শুই লয় আহ।
অ' শুই পেলাই সে তাৰ পিছত অ' ৰাতি দছটা, এঘাৰটা কেতিয়াবা বাৰটালৈকে থাকে।
অ' ইমান দেৰিলৈ থাকিলে আকৌ ৰাতিপুৱা উঠ উঠি যাওঁতে কষ্ট পাব নহয় অলপমান সোনকালে শুব দিবি।
অ' শুবলৈ দিলেও নুশুৱে কিন্তু ৰাতিপুৱা উ
অ', যদি বাৰটা, চাৰে বাৰটাত শুৱেগৈ তেনেহলেটো ৰাতিপুৱা উথাটো অকন টানে হ'ব ন, সোনকালে উঠি যাবা লাগে।
অ',
আকৌ গা-পা ধুুই ভাত-পানী খাই ন'
ভাত কিহে বনাব অ' ভাত বোলো কিহে বনাব আজি?
এ মাছ আছে দিনতে ৰাখিছিলোঁ সেয়া বনালোঁ দিনত এতিয়াও আছে তাকে বনাম আৰু।
অ' ঘৰতে বেপাৰীয়ে দি থৈ যায়হি আমাৰ। যে দি আহি যায় ঘৰতে যে।
অ'এতিয়াও দিয়ে। ঘৰতে আহেয়ে বেপাৰী সদায়। অ' নালাগে আৰু বজাৰত নাযাও ঘৰতে আহেই। কেতিয়াবা নাহিলেও ধৰি লওক মাছ ৰাখিব মান থাকিলে ফোন কৰি দিওঁ। সিহতে নাহিলে লৈ আহে আও।
অ' বাছ
অ' আজি হে আনিছিলে। উম, বাছি দি থৈ যায় কাটিকে। আজি সে ভাঙন মাছ আনিছিলে।
অ',
কণী থাকা ভাঙন মাছ।
অ',
তাকে বনালোঁ।
অঁ।
তই এতিয়া কি বনাবি?
মই হেৰি ৰঙলাও কাটি থৈছো। ৰঙলাওয়ে, চয়াবিনে, আলুৱে এনেকে ভাজি বনাম। তাৰপৰা দালি বনাম।
তাৰপিছত আকৌ পাপৰ চাপৰ ভাজি দিম আও, মানে এই মাছ নাখায় যে এই। আজি মাছ নানিলো হে সেটোকাৰণে মানে মাছ ৰখা নাই বেপাৰী আহিছিলে নাৰাখিলোহে খায় দিয়া।
উম।
তো নেখায়
অ মাছ চাছ নেখায় সৰু ছোৱালী মাছ নেখায় মাংসটোহে, তাই বৰত ভাগিল জানো? বৰত ভাগিল?
অ', বৰত ভাঙিলে, ভাঙিলে।
নোৱাৰা হল আও ন?
ভাঙিলে এমাহ হৈছে বৰটো ভাঙি গল আও। তেতিয়া মানে খাব পাই, আজিহে অঁ। তিনিমাহ নহলে, নহলে নহয়।
অ। কিমান দিনত হ'ল? এমাহতে হ'ল?
অ এমাহতে হ'ল, এমাহ হৈছে আও হলেই।
অ ভালেই হ'ল! বৰতটো ভাগি গ'ল ন?
অ ভালেই হ'ল আও, নহলে তাই এতিয়া আমি এতিয়া মাছ মাংস খায় থাকিম, তাই খালী ভাত কিমান খায় থাকিব!
অ।
বেয়া লাগে ন!
আকৌ ইছ স্কুল গলে খালী ভাত কেইটা খায় খায় কেনেকেনো স্কুল যাব ন।
অ তাৰপৰা সে টিফিনটো ধৰি ল এতিয়া ঘৰতো ভাত নাখায় টিফিনটো ই এতিয়া ভালকে দিব লাগিব। সেইটো কাৰণে এতিয়া কিমাননো শুকান ৰুটি খাব আও হয়।
উম।
এতিয়া সেইটোকাৰণে বটটো ভাঙিলে ভালেই হ'ল আও। স্কুলো মানে দেৰিকে ছুটি দিয়ে তেতিয়া। এতিয়াহে ৰাতিপুৱা স্কুল কাৰণেহে ধৰি ল সোনকালে।
অঁ এতিয়া গৰমৰ কাৰণে ৰাতিপুৱা দি আছে নেকি? গৰমৰ কাৰণে ৰাতিপুৱা দিছে। উম।
গৰমৰ কাৰণে।
অ। ৰাতিপুৱা ৰাতিপুৱা দি আছে আহ।
অঁ ৰাতিপুৱা দি আছে, এ তেওঁ ঘৰ পাওঁতে ডেৰটা বাজে গৈ আও।
অহ। ৰাতিপুৱা
এটা তেইশ অঁ। ৰাতিপুৱা সে ভাত এতিয়া ৰাতিপুৱা স্কুল একে চাই চতাতে গাড়ী আহে যে ভাত খাব নহয়। টিফিন টোকে বনাই দিওঁ আ।
আঁ-
টিফিনটো মানে সেয়া টিফিনতে ভালকে অঁ ভালকে ৰুটি চুটি বনাই দিওঁ আঁ।
উম উম' তাকে খাব আ। তাপা আকৌ আহি পেলাই ভাত খাইহি আৰু ন।
আহি পেলাই ভাত খাই অঁ।
অঁ গাড়ীত যায় নে গাড়ীত যায় নে থই আহা গে? গাড়ীতে যায় নে থই আহা গৈ গাড়ী যায় নে থই আহা গৈ?
অ' গাড়ী আহে ঘৰলে।
অঁ' হ'ব দে ন, নেটৱৰ্কটো অকমান হেৰি হৈ আছে হ'ব দে।
অঁ অঁ হ'ব দিয়ক।